হে'ল্লো
উম, গৈছে চাউন্ড।
উম।
উম, কোৱা। চলি আছো আৰু আৰামছে একদম শুই বহি গৰমত।
হালকা হৈ গ'লা।
হালকা বাৰু হ'লো অ চৰি মই নহ'লো মোৰ তোমাৰ কি জানা মই যাব ওলাওঁতে তোমাৰ লৰা এটাই টেক্স কৰিলে।
আচ্ছা।
অ', এই কিয় এটা কাম এটা আছে বোলে সেইটো কাৰণে মোক কল কৰি আছিলে, কল নহয় টেক্স। মই ভাবিলো তোমাকো ৰখাই থলছো
উম
হেৰি খাব চাম ৰখাই দিলো তোমাক চব এতিয়া নাযাও আৰু একেবাৰে তোমাৰ লগত কামটো কৰো মানে তোমাৰ হেৰি পঢ়াটো পাতো, পাতি কিনে তোমাৰ কি সমস্যা আছে সেইটো শুনি পিনে মই একদম যাওঁ আৰু।
সমস্যা মানে কি হৈ গ'ল তোমাৰ, আমি কেইজনমানে ওলাইছিলোঁ, টাৱং ফালে অলপ মানে ভাবিছিলোঁ ট্ৰেভেলিং কৰি আহোঁ। ক'ত কি হৈ গ'ল মানে ট্ৰেভেলত যোৱা নাছিলোঁ দেই, তাৰ পিছত কি হ'ল লগৰ কেইজনমানে আমি প্লেনিং বনোৱাটো সিহঁতৰ মানে প্লেনিংটো বেলেগ।
উম।
তাৰপিছত মানে উম, যোৱাই নহ'ল যোৱাবাৰ গৈছিলোঁ। এইবাৰেই যোৱা হোৱা নাই মানে কেইটামান থাকে ন গ্ৰুপত খেলি মেলি কৰি দিয়ে, ফাৰ্ষ্টত যাম যাম বুলি কয় পিছত পিছত জাগাই চেঞ্জ কৰি দিয়ে তাত নাযাওঁ অমুকত যাম তেনেকুৱা নহয় ন আমি তাত যাবলৈ প্ৰিপেয়াৰ হৈ আছিলো
বেয়া সমওঁ তেনেকুৱালে
বহুত বেছি
ম মাথা গৰম হৈ যায় এনেকুৱা পৰিৱাল থাকেই গ্ৰুপত এটা পৰা এটা থাকিবই কিছুমান থাকে তোমাৰ এই কিছুমান তোমাৰ থাকে এনেকুৱা ন লাষ্ট সময় নাযাওঁ বুলি ক দিব
অ আছে আছে আছে মই মোৰ বাইকত লৈ যাম সিহঁতক এ দুজন আছে মানে এজন মই বেলেগৰ বাইকত মিলাই দিছো এজন মোৰ বাইকত লৈ যাাম তাৰ পিছতো ইমান ড্ৰামা মানে সিহঁত নাাব বুলি ডাইৰেক্ট ক'ব পৰা নাই এতিয়া মানে জেগা চেঞ্জ কৰিছে যে মানে সিহঁতেো জানে মই সেইটো জেগাত নাযাওঁ বুলি টেকনিক বিলাক মানে বেলেগ মানে মাাৰ মাইণ্ড
এই মুখৰ আগত কৰি দলেই হ'ল না দে নাযাওঁ লাষ্টটা সময়ত কলে বাৰু বেয়া লাগে
মুখৰ মুখৰ আগত ক'বলৈ মানে অলপ ভয় খাই আছে মানে কৰি আগত কৈ দিছিলো মানে
এ আমাৰ কি হলা নাই আমি তোমাৰ মাতে যাম বুলি মানে ওলালো এনেকে টেল পোৱালি আছিলো আমি ছয় সাত আঠটা অকে তাৰপিছত তোমাৰ দুটা কলে মানে বান্ধ দিলে নাযাওঁ বুলি চ বাকী আমি ধত মানে আৰু এনেকে চ তোমাৰ নাজা মাজা কৰিি ৰাস্তাত বাচি গলো চাৰিটা মানে চাৰিটাাক নাযাম বুলি কৈলে তাৰপাছত কি কৰিবা আৰু তাৰপিছত মই ওচৰত ভাবিলো এতিয়া বাৰু নগলে মানে আশা থাকে ন যে যাম যাম বুলি প্লেনত থাকে ন
নাকে ন
তোমাৰ বকগ্ৰাউণ্ডত এাল চন্দ দিছো এই
অঁ এতিয়া কোৱা
অফ এই মানে যাম বুলি এনেক থাকে ন যে এক তাৰিখে যাম বুলি ভাবিছো বা দুই তাৰিখে যাম বুলি ভাবিছো এ কি আইজাম মানে কি আইজাম সেই তেতিয়া আহ যাম বা প্লেন্লে মিল থে ন এনেককা
লাইক কাম চাম হেৰি কৰি থকা তাৰপিছত তোমাৰ সিহঁতে চাৰিদজন নাযাওঁ বুলি কৈ দিলে
হম
টকা ত্ৰিৰিশ টকা দি আছা নাই যামতো যামেই আমি মানে চাৰিটা বাচি গলো ন ত আমি চাই চাৰিটাই গুচি গলো তাৰপিছত তোমাৰ অ সিহঁতেৰে নাযাওঁ বুলি ঠিকছ আৰু নাযাওঁ আৰু তাৰপিছত দুটাই গাটতি গ'ল কৰিছে বাট এটা বজাত সিহঁতও যাব তাৰপাছত তুমি আমি পাই গ'লো গৈ পিনে পাই পিনে আমি মানে মানে ঘূৰি আছো, আকৌ সেই যোনটো জোত প যাম সেনেকুৱা টাইপৰ, তাহটো সেইকাৰণে গুচি যাবা অকলে হ'লেও গুচি যাবা প্ৰব্লেম নাই, নিজৰ কাৰণে যাবা বেলেগৰ কাৰণে নোযোৱা নহয়
অ', অ', মই অলপ জেগাবিলাক চাব ভাল লাগে ন, মইানে ট্ৰেভেলটো বহুত বেছি ভাল পাওঁ সেইটো কাৰণে মই বাইক লৈছিলো ই এম আই মাৰি আছো বাইকৰ জানা ট্ৰেভেলিংটোত অ', মানে সিহঁতৰ কেইটামানক লৈ যাও, অলপ ফটোশ্বুট ত মানে সিহঁতৰ মানে ফটো চতো, উঠোৱা ষ্টাইলটো ভাল লাগে মানে সিহঁতক ধুনিয়াকে মাৰি দিয়ে ফটো চতো আৰু এ, জানে মানে এইবিলাক
কিছুমান পদে পাৰে এইবিলাক, আমি নোৱাৰো দেই এইবিলাক আমাৰ নাই টেলেণ্ট কিছুমান ঘৰত থাকে চাবা না এয়াৰম ফটোত একদম কি ধুনীয়া ধুনীয়া আহে ন মুখখন, আমি ফটোতৈ চালা আমাৰ মুখ খন কিবা ভেপেলা চেপেলা আহি যায় কিবা সিহঁতে সিহঁতে যেনেকে নাথাকক, ফটো একপি দিবা একদম ধুনীয়াকৈ আহি যাব মুখ খন একদম একম হিৰো মাফি, আৰু আমি যদি আমি যিমানে ভাল পজ নিদু লাষ্টত নি চাব ফ্ৰীতে পৰি আহি যায় হেৰিটো
মানে, সেইটো কিন্তু আমাকহে লাগে তেনেকুৱা বেলেগৰ তাতে ভাল লাগে কিন্তু গম পোৱা নো
হয়, সেইটো হয় বাৰু নিজক আমি সদায় মানে বেয়াই দেখো এইটো এটা চাইকল
আমাক নিজৰ নিজৰ টো নিজৰ এইটো হয়, নিজকে নিজকে কিবা লাগে কিন্তু এইটো ফটো আকৌ বেলেগে চাই তেনেকুৱা মাৰিব চেষ্টা কৰে, গম পাও প্ৰথম এনে তুমি ট্ৰভেলিং কৰি কেনেকুৱা পোৱা ভাল পোৱা নোপোৱা?
অ', মোৰ তোমাৰ এই চব জাগাতে ভাল নালাগে দেই, চাকৈ বিলাক কিছুমান মাই ক গ চছ থকা জেগানো মোৰ বেয়া ভাল লাগে
মানে, নেচাৰেলি আৰু ন নেচাৰ বিলাক।
মোৰ, সেয়া বহুত ভাল লাগে এই বাকী বিলাক। মানে, এনেকা চহৰ তহৰ লৈ যাবলৈ ইমান ভাল নালাগে গোটেই একদম ভুলস্থুল লাই বাম।
দে মানে, এইটো ট্ৰেফিক চেফিক এইবিলাক ভাল নালাগে যেনেকুৱা একদম মানে ধুনীয়া বতাহ, পানী, গছ গছনিৰ মাজতেই মানে চিন্তা থাকিব মন
এ, একম শান্ত জেগা হবা লাগে, মোৰ হেনুকা জাগা বুত ভাল লাগে মই তাত গৈ
আমাৰ, মানে উ আমাৰ অসমত বুলি ক'লে ভালেই বহুত ধুনীয়া, ধুনীয়া আছে, মই গৈয়ে থাকোঁ কেইটামান জেগাত
এই, আমাৰ অসমত পাহাৰ কেইখন আছে ন সেই সেইখিনি বহুত ভাল লাগে।
চ
পাহাৰ কাষৰ প্লেচ খিনিত, তোমাৰ তাত নদী চদী পৰি থাকে থাকে ন কবাত
এতিয়া পোন্ধৰ আগষ্ট আহি আছে, এতিয়া মানে প্লেনিং এটা হৈ আছে পোন্ধৰ আগষ্টৰ দিনা নাযাও- আমি মানে, পিছতে যাওঁ মানে পোন্ধৰ আগষ্টত অলপ বেয়া হয় কাৰণে
অ', তোমাৰ ইয়া, বহুত চেকিং হৈ থাকে টাইম নষ্ট হৈ যায় বহুত
উম, বহুত
অ', টাইমডাল ৱেষ্ট হৈ যাব তোমাৰ একে যি চ কি হয়।
আৰু গ্ৰুপত গ'লে মানে, ডিচিপ্লিন ফল' নকৰে সিহঁতে মানে একো ডিচিপ্লনেই নাই।
অ', দুটামান আগত দুটামান আগত গুচি যাব ভুৱা ভৱাই একদম
অ', মানে ইহতক, কিবা বেলেগ ভোত এটাই ও মানে বেলেগ কিবা আত্মা এটা সোমাই যোৱা নিচিনা দেখি। মানে সিহঁতৰ অৱস্থাটো বাৰ কি বুজাব বিচাৰা। মানে নিজকে নিজকে মানে বেলেগ কিবা এটাই পৰিচয় দিয়ে আৰু যে মই অ' তেনেকুৱা উগ্ৰ মানে।
এ নাই তোমা গ্ৰুপত গলে একেলগে যাব লাগে হেই। নহ'লে কিবা ধৰা নহওক দুৰ্ঘটনা হ'লে ন বহুত দিগদাৰ হৈ যাব নহ'লে।
দিগদাৰ হৈ যায় ন চব চবৰে ঘৰত এটা আশা থাকে ন' যে গৈছে তাৰ লগত গৈছে ধৰা কিছুমান এতিয়া ধৰা তুমি মোৰ লগত গ'লা। তোমালোকৰ ঘৰত জানে যাওঁ তাৰ লগত গৈছে তেতিয়া ঠিকে আছে। কিছুমানৰ ওপৰত বিশ্বাস কৰে ন' তো তেনেকুৱা মানে মোৰ ওপৰত কেইজন মানে বিশ্বাস কৰে সিহঁতক মোৰ কথা কলেহে যাব দিয়া অ' তাৰ লগত য যাব পাৰু। সেইটো বেলেগৰ লগত নহয়। মানে আমি তেনেকুৱা নিচা পানী খোৱা মানুহ নহয় এক নম্বৰ কথা ত আমাৰ লগত আহি পিছত মানে কি কয় মোৰ কথা কয় বেলেগৰ লগতুচ যায় ফাঁকি দিয়ে ঘৰত যে তাৰ লগত গৈ মইল মই নাজানো কাহীতটো।
তোমাক যদি সোধ তুমিতো কৈ দিবা ন' ঘৰতে মোৰ লগত
অ' মই কি কি মই কৈ দিছো কেইটামানে ধৰা পৰিছে এনেকুৱে গালি সুধিছে কথা সুধছে।
তেনেকুৱা হলে হ'লে বেয়া মিা কব নালাগেেইতিটা ঘৰ পিছ হুিয় তোমাৰ ওচৰত গলে বাৰু ভেলেই কথা। মানে বহুত যদি দূৰত যোৱা নহতো ঘৰত মিছা খাব নালাগে।
অ' ওচৰত হলে বা কিবা কাৰোবাক লগ কৰিব গৈছে বা ঘূৰিব গৈছে সেইটো বেলেগ কথা। এই দূৰত দুদিন তিনদিন থাকাকে গৈছে তাৰপিছত মোক কৈ যোৱা নাই মই সিহঁতৰ ওচৰত গৈ ওলাই যাওঁ কৈ দিয়া ৰে তুমি ইয়াত সেনেকুৱা হৈ যায় ন কথাবিলাক।
এনে কলে বেয়া আচলতে। তোমাৰ তাতে নিজৰ লগতে মানে ধোপ ধাৰী কৰি আছে চা ব গলে।
নিজকে থকা দিয়া নিচিনাাই হৈছে।
ন' সেই বাকী আৰু ফুৰিব যোৱাতে নিজৰ মজা।
ফুৰিব গ'লে তেনেকুৱা অ' তেনেকুৱা লগৰ কেইটামান হলে ভাল লাগে যোন কেইটা ধৰা তোমাক বুজি পাই। তুমি কে বুজি পোৱা হয় নে নহয়। ত' তাত গৈছা তোমাৰো কিক দি দিছে তুমি তাতো দি দিছা এনেকাে নহৈ যাওক অকল তোমাৰ ওপতে মই ডিপেণ্ড কৰি থৈ দিছো নাই চব ই চাই ল'ব বুলি তেনেকুৱা নহয় মানে।
নাই ঐ এইব গ্ৰুপত এনেকুৱা এটাবাল দুটাপাল ওলাই আহিছে নে বেলেগৰক পৰা চাই। তুমি যমান অ' তুমি সিহঁতক যিমানে খোৱা সিহঁতৰ মানে পেটটো অন্ধ পোৱাৰ নিচিনা।
ফেটৰ টেকনিক টো মই জানো ন' বহুত তাৰিফ কৰি দিয়ে ভাই তোৰ ফটো ভাল লাগিছে গাড়ীটো মৰি ভাই বহুত ধুনীয়া লাগিছে এইে একদম বঢিয় মানে এনেকুৱা কৈ পিছত কৈ দিব আৰু মোক এইটো খুৱাই দে বুলি কৈ দো আৰু। অ' মানে কটাই লয় মানে। অ' তুমি বুজিছা কথাতটো অ'।
অ' এই বৈনকা বহুত আছে আমাৰ।
হয়।
এ লগৰবিলাক থাকেই এ নকুৱা কিছুমান তোমাৰ তাৰাপাত দুটা এটা তোমাৰ ভাল লাগিব যে কি তোমাক খাব এনেকুৱা টাইপৰ এটা ওলাব তোমাৰ এটা তোমাৰ পৰা খোৱাও ওলাব। আগৌ তোমাক কেতিয়া ব কেতিয়াবা কেতিাবা নকুৱ তম ওাই সিহতে খুৱাইিয়ে একুৱা টাইপৰ। এটা মেইন কথা মে চবৰে লগত চবৰে লগত মিলি থাকিব লাগে আৰু। যে এটাই খুৱ আছে তাৰাপাই খাই থাক এনেকে নহয় পাহটো মানে সি টো খুৱাই থাকিব প্ৰব্লেম নাই কিন্তু তাৰতো মনত কিবা এটা আহি যাব ন' এনেকে অ', মই ইয়াত মই আগতে খুৱাই আছোঁ, ইিহঁতে মোক একো নোখোৱাই দেখোন।
মে বি সি বয়াকৈ নাভাবে কিন্তু এনেকা থত এটা আহি যায়। তুমি ধৰা উম, তুমি ধৰা কাৰোবাক খোৱাই আছা ত' তোমাক যদি সি যদি একো এটা মানে হেৰি কৰা নাই আকৌ তোমাকে ওপৰঞ্চি সুধি আছে তোমাৰতো বেয়া লাগিবই ন' অলপ হলেও।
উম, এনে তুমি ট্ৰেভেলিং কৰা নাই নে এইটো চাৰ্ভিচত যোৱা নাই ক'তো?
চাৰ্ভিচত মই ভালুকপুংলৈ গলো আৰু যোৱাই নাই এ যিহে গৰম পৰিছে কি যাবা নো।
মই মাজতে গৈছিলো টানাললৈকে গলো পিছত আগবাঢ়ি নগ'লো পিছত। মানে অলপ ই ফোনো আহি গ'ল একফালৰ পৰা যাব লগা হৈ গ'ল। নহ'লে অলপ দূৰ গ'লো হয় নগলো পিছত।
অ', কি জানা এইবিলাকত গলে তোমাৰ লাগে পইচা দুহেজাৰ তিনি হেজাৰ এটা লগত লাগে। জীৱনে আৰু তোমাৰ অখন কেচ, এনেকুৱা মানে পাহাৰ জেগাত যালে অকন কেচ লৈ যাব লাগে এনেকা অনলাইন নচলে তাত।
মই ভুল কৰিছিলোঁ এবাৰ অনলাইন লৈ গৈ কিনে, তাৰপিছত নেটৱৰ্কে নাই একো কামেই নাই ভাগ্য ভাল এতি এম লৈ গৈছিলো বুলি হৈছেগৈ।
নহ'লে ফাঁচি মৰিবা তুমি তাত গৈ কেনে, কি বুলি কৈ এটা খাই দিলা। তুমি বোলে হোটেলত বোলে খাই দিলা তুমি বোলে পেমেণ্ট কৰিব পৰা নাই, মজা হ'ব।
বেহ, সেইটোতকে আৰু বিপদ আৰু একোৱে নাই অ, সেইটো টাইমত তই লাগিব যে গোটেই পাহাৰখন ভাঙি
তাত বাচন ধুই থাকিব লাগিব হোটেলত।
অ', তেনেকুৱাই আৰু।
সেইটোৱে হ'ব দিয়া মই মোৰ কল এটা আহি বুজিছা, মই তোমাক পিছতকে কল কৰি আছোঁ দিয়া।
দিয়া দিয়া ঠিক আছে অ', অ',